অ' শুনিছা?
শুনিছোঁ দিয়া, কোৱা।
উম, কি কৰিছা?
এনে আছিলোঁ বহি, তুমি কি কৰিছা?
মইয়ো এনে আছিলোঁ ৰ'বা আৰু। চাহ পানী খালানে নাই?
খালোঁ, তুমি খালা?
উম, নাই ৰ'বা মই খোৱা নাই এতিয়ালৈকে।
হয় নেকি, খবৰ ভালনে তোমাৰ?
উম আছো- আছো তোমাৰ কেনেকুৱা?
মোৰো ভালেই দিয়া।
উম কলেজ যাই আছা নে নাই?
যাই আছো ৰ'বা তুমি গৈছা?
উম, যাই আছো পিছে মই আজি এটা বিষয়ে অক-এনে অকমান কথা পাতোঁ বুলি ভাবিলোঁ।
কি বা বিষয়, কোৱাচোন।
এনে অকমান মানে আমাৰ অসমৰ উৎসৱসমূহৰ বিষয়ে অকমান কথা পাতো নেকি তুমিও এনেই আছা আৰু।
অ', তুমি ভালেই ভাবিলা দিয়া, এনেই আছোঁ যিহেতু।
অঁ। ঠিকে কৈছা কাৰণ অসমৰ উৎসৱসমূহ মানে আমাৰ সংস্কৃতিৰ এক অমূল্য সম্পদ ন আৰু মানে ইয়াৰ মাজেৰে অসমৰ ঐতিহ্য, সংস্কৃতি আৰু সামাজিক একতা প্ৰকাশ পায় আৰু এনেই তুমি অসমৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ কোনটো বুলি ভাবা?
মইতো অসমৰ জনপ্ৰিয় উৎসৱ বুলি আমাৰ বিহুকে ভাৱোঁ, যিহেতু সেইটো আমাৰ আমাৰ বাপতি সাহোন এটা উৎসৱ আমি বহুত অতিজৰ পৰাটো যিহেতু পালন কৰি আহিছোঁ।
উম। ঠিকে কৈছা কাৰণ বিহুক অসমীয় সকলৰ জাতীয় উৎসৱ বুলিও কোৱা হয় আৰু যিহেতু ত' আমি আহ অসমতে আছো ত' অসমীয়া সকলো জাতীয় উৎসৱতটো মানে বিহুৱে আৰু অ' বিহুতো মূলত তিনিটা ৰঙালী বিহু, কঙালী বিহু, ভোগালী বিহু
অ', তুমি ঠিকেও কৈছা, পিছে আমাৰ অসমত বিহুৰ বাহিৰেও অন্য বহুত এনেকুৱা উৎসৱ পালন কৰা হয়, যেনে-দেউল উৎসৱ হওঁক বা দুৰ্গা-পূজা, কালী-পূজা। এনেকুৱা বিভিন্ন ধৰণৰ আমাৰ উৎসৱ পালন কৰা হয় অসমীয়াত।
অ তুমি ঠিকেই কৈছা, আৰু আহ চাবাচোন এতিয়া বৰ্তমান আমাৰ মানে অ অম্বুবাচী মেলাটো চলি মানে হয় আছে। চবতে দেখাই পাবা যে, দেশ- বিদেশৰ হাজাৰ হাজাৰ ভক্ত এই মেলাত অংশগ্ৰ গ্ৰহণ কৰে এই উৎসৱ আহ ধৰ্মীয় বিশ্বাস আৰু উম আধ্যাত্মিকতাৰ এক মহৎ নিৰ্দেশন। চাবা মানে অ অম্বুবাচী মেলাতো তুমি গৈ পাইছাই চাগে কাম কাৰন যিহেতু আমি গুৱাহাটীত থাকো ন আৰু যদি ইমান দেশ -বিদেশৰ পৰা ইমান মানুহ আহিব পাৰে অম্বুবাচি মেলাত তেতিয়া তেতিয়াহলে আমি গুৱাহাটীৰ মানুহ হৈ এনেনো কিয় নাযাওঁ এবাৰ হলেও যাবই লাগে। আৰু অম্বুবাচী মেলাত তুমি জানাই কি বুলি কয় এইটো অ কামাখ্যা মাৰ যোনখন মেইন দুৱাৰ থাকে ন সেই বন্ধ কৰি থৈ দিয়ে। কাৰণ এইখন অম্বুবাছি মেলা মানে আমাৰ কামাখ্যা মাৰ ৰক্তচাপৰ সময়ত আমাৰ পালন কৰো দিয়াচোন।
তুমি একেবাৰে ঠিকে কৈছা যিহেতু অহ কামাখ্যা মাৰ এই অম্বুবাচী মেলাৰ এটা বহুত মহত্বপূৰ্ণ এটা অ উৎসৱ দৰে পালন কৰা হয় আমাৰ অসমত, যিহেতু আমাৰ ইয়াত আমাৰ দেশ বিদেশ
তান্ত্ৰিক বা এনেকুৱা ধৰণৰ মানুহ এ কামাখ্যা মন্দিৰত আহে আৰু মাৰ দৰ্ দৰ্শন কৰে।
আৰু সেইখিনি সময়ত যিহেতু কামাখ্যা মন্দিৰটো এটা বেলেগে মানে শক্তিৰ আগমন হয় যিহেতু তাত তাত গ'লে এনেকুৱা লাগে যে তাতে সঁচা মা আছে সেনেকুৱা অনুভৱ হয়। যিহেতু তাতে যাই বা নিজকে এটা পৱিত্ৰ যেন লাগে এটা শক্তিশা শালি তাতে এটা আমাৰ হেৰি পোৱা যায় যিহেতু সেইবাবে আমি এনে। এনেকুৱা ধৰণৰ। অ সময়ত মাৰ দৰ্শন কৰিব যাব লাগে আচলতে।
উম তুমি ঠিকে কৈছা কাৰণ মই শুনিছো যে এবাৰ মই নিজেও গম পাইছো। কাৰণ এইখিনি সময়ত যদি কামাখ্যা মাৰ ওপৰত যাই পেলাই আমি কিবা এটা বিচাৰো ন। আমি সেইটো পাওঁৱে মানে ইমান শক্তিশালী মানে এইখিনি টাইমত হৈ থাকে। আৰু ভাবা চোন এইখিনি সময়ত যদি কিছুমান মানে অম্বুমাচিৰ সময়তো যোনখন আম আমাৰ নীলাচৰ পাহাৰত আছে তাতো আমি খোজকাঢ়িয়ে যায় বেছিভাগ ভক্তই ন ত' অ মানে আ ইমান ওপৰলৈকে খোজকাঢ়ি যোৱাৰ পিছত যোন যেতিয়া আমি মন্ দিৰ টোত পাওঁ কিবা এটা পাতল, পাতল লাগে ইপিনে অ ইমান ভাগৰটো অনুভৱে নহয়।
তুমি একেবাৰে ঠিকে কৈছা, যিহেতু তাত যাই খুব বেছি ভাল লাগে বা এটা। এটা ভাল পৰিৱেশ পাওঁ তাতে আমি সেয়ে খুব বেছি ভাল লাগে। আৰু আহ তুমিতো জানাই যে আমাৰ দেওল উৎসৱৰ বাবে আহ আটাইতকৈ বিখ্যাত জাগা ঠাইটোৱে হৈছে আমাৰ বৰপেটা য'ত আমাৰ আ মেইন যিহেতু তাতেই আমাৰ দৌল উৎসৱটো বেছি ডাঙৰকৈ পা পালন কৰা হয়।
হয় ঠিকে কৈছা। আৰু লগতেতো তুমি অ এইটো কি বুলি কয় কামাখ্যা। মানে দেৱালীৰ কথা জানাই কাৰণ আহ দেৱালীও এতিয়া ক'ব গ'লে এক প্ৰকাৰ আমাৰ ভালো বেয়াও কাৰণ এতিয়া দেৱালীত আমাৰ সৰু সৰু ল'ৰা ছোৱালী বোৰে বহুত প্ৰদূ্ষন কৰে এইটোতো জানাই কাৰণ আগতে মানুহ বিলাকৰ কি আছিল যে এ দেৱালীৰ সময়ত আ চাকিব বাতি জ্বলাই ঘৰৰ গোটেই চৌপাক চাকিৰে একদম মানে ভৰ্তি কৰি দিয়ে কিন্তু এতিয়া এইবিলাক অ মানে কিবা বম ওলাইছে। কিবা ওলাইছে এইবিলাকৰ কাৰণে কিমান প্ৰদূষণ হৈ আছে তাৰে যোনটো ধোৱা আৰু। এ ধোৱাৰ লগতেতো বায়ু প্ৰদূষণ হয়য়ে লগতে আৰু এইফালে তাৰ যিটো শব্দ শব্দ সেইটোৰ কাৰণে শব্দ প্ৰদূ্ষণো হৈ আছে। উ কাৰণ চাবাচোন এই কি বুলি কয় দেৱালীৰ সময়ত যেতিয়া বম বিলাক ফুটাই লৰা ছোৱালী বিলাকে যোনবিলাক আমাৰ জীৱ জন্তু আছে ন বেছিভাগ এইবিলাক কুকুৰ বিলাক আমাৰ তেওঁলোকে কি ভয়ত কোচমোচ খাই কেনে একদম সেই হৈ থাকে ইমান ভয় কৰে ত' এইবিলাক যদি কিবা জীৱৰ আহ ক্ষতি কৰে তেতিয়া হ'লে আমি সেইটো কৰিব নালাগে দিয়াচোন।
ঠিকে হৈছে দে তুমি আজিকালি দীপাৱলীতোয়ে মানে কিবা ধৰণে মানুহে পালন কৰাইছে যিহেতু আগতে কিমান ধুনীয়াকৈ আমি পালন কৰিছিলে মানুহবোৰে চৌহদত চাকি জ্বলাই মম জ্বলাই সেনেকৈ ভালদৰে পালন কৰিছিল। কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে বোম ফুটাব কিবা ফুটাব ফুটালে তাত আৰু নিজৰে ক্ষতি হয় চাবাচোন কেতিয়াবা কিছুমান দুৰ্ঘটনা হয়। যে বম ফুটালে এটা হাত খন মানে অ হাততে ফুটি গ'ল বা কিবা এনো কাবাৰ গাত কিছুমানে দলিয়াই দিয়ে ইমান বেয়া বেয়া কাম কৰে বা কিছুমান জীৱ জন্তুৰ ওচৰতে যাই বম বোৰ ফুটাই দিয়ে সেনেকুৱা আচলতে কৰিব নালাগে সেইবোৰ কু কৰ্ম। কৰিলে নিজৰে বেয়া হয় যিহেতু আমাৰ এইবোৰ তালৈ যেতে এতিয়া বহুত মানে বিভিন্ন ধৰণৰ আমাৰ কেমিকেল দিয়া হয় তাত তে ত' সেইকাৰণে সেইবোৰ আমাৰ ফুটাব নালাগে আচলতে সেইটো আমাৰ বায়ু প্ৰদূষণ কৰে লগতে আমাৰ অ শব্দ প্ৰদূষনো কৰে ত সেইকাৰণে সেইবোৰ আমি আ ব্যৱহাৰ কৰিব নালাগে। আমি ধুনীয়াকৈ চাকি জ্বলাব লাগে মম জ্বলাব চৌহদত সেনেকোৱাকৈ ধুনীয়াকৈ পালন কৰিব লাগে আচলতে
বুমচুম ফুটাবো নালাগে।
উম সেইটোৱেইটো তুমি ঠিকে কৈছা উম। মোৰতো ক'ব গ'লে দীপাৱলী মোৰ প্ৰিয় উৎসৱ কাৰণ আহ মানে সেদি সিদিনা মই এ যোনবিলাক পোহৰ হৈ থাকে চাকিৰ পোহৰেৰে বা তুমিতো জানাই দীপাৱলীত দিলা না আমাৰ কালী পূজাও হয় মানে দীপাৱলীৰ প্ৰথম দিনাখন কালী পূজা অনুষ্ঠিত কৰা হয় হয়তো এইবিলাক অ গোটেই বিলাক চাই মোৰ বহুত ভাল লাগে আৰু আমাৰ আহ অসমৰ উৎসৱসমূহৰ বিষয়েনো কি ক'ম কিমান উৎসৱ আছে ন আহ এইবাৰ এতিয়া। ত আমাৰ দুৰ্গা পূজা আহিয়ে আছে ন দুূৰ্গা পূজাতো জানাই কিমান ভাল লাগে কিমান আনন্দ লাগে আমাৰ নকৰো দে।
তুমি ঠিকে কৈছা দিয়া দুূৰ্গা পূজাৰ প্ৰথম দিনৰ পৰা আমাৰ মনটো একেবাৰে ভাল হৈ থাকে যিহেতু চাৰিওফালে ধুনীয়া একেবাৰে দুৰ্গা মাৰ যিহেতু গানটো গানবোৰ বাজি থাকে বা এনেকা ধুনীয়াকৈ মন্ত্ৰ চন্ত্ৰবোৰ আমি শুনাই পাই থাকোঁ ওচৰে পাঁজৰে তাত চলি থাকিলে। সেয়ে সেইকেইদিন খুব বেছি মানে নিজকে পবিত্ৰ পবিত্ৰ অনুভৱ হয়। বা তাতে যায়ো ভাল লাগে দিয়াচোন
উম, সেইটোয়েতো, মানে আজিকালি ক'ব গলে আমাৰ ন অ, ইয়াতেতো, গুৱাহাটীতো বহুত ধুনীয়াকৈ দুৰ্গা পুজা পালন কৰা হয় দিয়াচোন। বিভিন্ন বিভিন্ন ঠাই এনেকুৱা মাৰ পূজা অৰ্চনা কৰা হয়। আমাৰ ওচৰতো হয়তো মানে এইবিলাক চাই পেলাই বহুত ভাল লাগে। নাম হয়, ইয়াতে কিবা হয় নাগাৰা নাম কিবাকিবি এইবিলাক চাই আমি ভাল লাগে তো, আমি-আমি যিহেতু আহা অসম অসমীয়া হয়। আমি অসমত থাকো আৰু অ' এইবোৰ এনেকুৱা নহয় যে, অকল এইবিলাকে চব আছে কাৰণ, আহ, তুমিতো জানা অসমত বিভিন্ন ধৰণৰ আহ, বেলেগ-বেলেগ জনগোষ্ঠ ষ্ঠ মানুহও আছে। ত' তেওলোকৰ বিভিন্ন অ, মানে, আমাৰ অ, সেই আছে কি কয় যেনেকে ধৰা, আলি আইৰ লৃগাংটো, আলি আইৰ লৃগাংটো আমাৰ আ সিং জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ কৃষিভিত্তিক উৎসৱ আহ আৰু এই উৎসৱত তেওলোকে আহ' নৃত্য গীত পৰিবেশন কৰে আৰু কৃষক কাৰ্যৰ সফলতা কামনা কৰে। মানে এই সকলোবোৰ ধৰা বহুত ভাল লাগে দিয়া চ কাৰণ আমাৰ অসমখনত বিভিন্ন ধৰণৰ জনগোষ্ঠীয়ে বাস কৰে।
তুমি একেবাৰেেই ঠিক কৈছা। আমাৰ যিহেতু অসমত বিভিন্ন ধৰণৰ জনগোষ্ঠী ল একগোট হৈ পেলাই থাকে। ত বিভিন্ন জনগোষ্ঠীৰ, বিভিন্ন আহ উৎসৱ প ন থাকে। ত সেইবোৰ আমি একেলগে পালন কৰিব লাগে। ত একেলগে পালন কৰিলে আমাৰ খুব বেছি ভাল লাগে। যিহেতু আ- আনে, আনটো এইটোৱে টো উৎসৱতটো পালন কৰি বা নতুন এটা উৎসৱ পালন কৰে ত সেইটো আমাৰ কাৰণে খুব বেছি বছ ভাল কথা।
হয় তুমি ঠিকে কৈছা। পিছা যে তোমাৰ লগত এনেকৈ মানে সমৰ উৎসৱসমূহৰ বিষয়ে আলোচনা কৰি মোৰ বিৰাট ভাল লাগিল। আশা কৰো পিছলৈকে আমি এনেদৰে কথা পাতি থাকো।
ঠিকে কৈছা দিয়া মোৰো আজি ভাল লাগিল তেতিয়াাহলে আজি ইয়াতে আৰু।
উ-উ ঠিক আছে দিযয়া।